ল।
অ, শুনিছ নাই?
এ আত হেৰি এইটো কি বুলি কয় আজি ইংলিছৰ গামাৰ কেইটা চাই দিবিচোন
অ
কাইলে মানে পৰীক্ষা আছে যে ছচিয়লজি আৰু ইংলিছৰ
অ
যাম বাও চাবলে
অ ৰাতি কে এতিয়া কাইলে বা কাৰেনটো আহিলে ফোন কৰি দিম তেতিয়া যাবি
আজি কেনকা আহিছিলে পেপা
এনেই ভালে আও
কি কি আহিলে কচোন
কি কি আহিলে মানে স্থিৰ অস্থিৰ এ হেৰি এইটো কি বুলি ক এ আগ্ৰহ আগ্ৰহ বুলি কোৱা আছে সেইটো আহিছিলে তাৰপিছত আৰু হেৰি কি বুলি কয় উম মনোযোগ দুটা পামহে পিছে বুজোৱাই নাই যে আৰু ইউনিতেষ্ট হে কিবা অচিক্স নম্বৰ
অসমীয়া গামা চামা পঢ়াই এইবোৰ আহিব নহয় কিবা কিবি গামা অ
এতিয়ালৈকে বুজোৱা নাই বুজাবহে হেৰি এ অসমীয়া পাতি খিনি বুজাই মেলি পেলাই অসমীয়া গামা বুজাম বুলি কৈছে এ মই টিউশ্যন কৈ আছো যে টিউশ্যন মেমেও বুজাই দিম বুলি কৈছে বাৰু অলপমান
অ ভালকে বুজাই নাই কম্পিউটাৰ ক্লাছ কৰি হ'ব নহয়
হোৱা নাই তেলিটো শিকিবলৈ আছে গৈ আছো বাও সেইকেইদিন যোৱা নাই পৰীক্ষা আছে যে আৰু কাইলে নাই সেইকাৰণে কৰলে আৰু যাবলৈ কাইলে আছে জানো কি হয়
অ
কাইনটো নাথাকিলে যাব নোৱাওং কাইনটো থাকিলে যাব
আহ
জানৰ কুকুৰোম চ তাতো হেৰিতি গামাৰা কিতাপখন আছে ন গামাৰা কিতাপখন
চাব লাগিব
অহ দিবিচোন তাৰছত কিবা মডেল চডেল লৈছিলি নি এডভান্সৰ
নালোৱা
অ মোক লাগি
কিতাপ নাই দিগন্ত দি দিলো চব
উম বিচাৰিব লাগিব
অহ খোলা জেগা আহা যাও
হোম
কৰ পৰা জানো কিহত যাও
সে আজি খাই গাল গাড়ী চাড়ী নাপাও যে পৰীক্ষা আছে দেৰি হৈ যায় সেইকাৰণে কতো নোসোমাও
অ অহ মাহেতে কি কৰি আছে
মায়ে শাক পচলি কুটি আছে মাই যে সোনকালে বনাব ভাতটো
অ অ
তহতৰ
আছাই নি
উম পাপু ঘলে আহিব নেকি আজি উম
আহ চাৰে হেনে গলে আহ ভাইটিয়ে ফন কৰিছিলে নাই
গৈছিলে গৈছিলে সেতও পইক্ষা চলি আছে নহয়
অ
তমাৰ ফচ দেছে
অ
সেই তাই হা
অহ আহিছে
আমাক ন চি
অ ক তাৰ পিছত
নাই।
উম।
ভাত হল ব বৌ আহিব নেকি উথনি ফোন কৰিছিলে কিয় মানে।
অহ, কাইলৈ আহিব।
আজি ভিনদেউৱে আনিবলৈ যাব হেনু।
তাত কাত খালে নেকি? অহ বুঢ়া হবলৈ হল। কৰে। খুন্দা কৰিবলৈ ভাল লাগছিলে
অহ
দিনটো নাজানো পত আমনি লাগিছে।
অ' মা এ' হেৰি কি কাম এটা কৰচোন ছোৱালী এদখৰ পা চাউল - দাইল লৈ আহাগে নু যোৱা চুম নবৌক কলে হ'ল। চুমনবৌক ক'লে হ'ল দি দিব। সমিতিছিলে মই মানে আনিবলৈ নগও গলো অথনি।
কাৰেনটো গলেই নেকি আকৌ অহ। কাৰেণ্টো গলেই হপায়।
আৰু আছেগেই। দুই মিনিট মান আছেগে।
উম
ঊৰুবান থাকি
কবা অটাবা।
মটৰটো বেয়া হৈ আহিছে চাৰ্জত দিব লাগিব।
কাৰেণ্টতো যাব আও আজি।
তহঁতৰ মাটি কে মাটি কেতিয়া এতিয়া আৰু বান্ধানা
অ।
অ।
উম
জানো।
আৰু কঠীয়া বুঢ়া হলেই আগফালপা ৰুবই এইকেইদিনতে ইমান ৰদ পৰিছে অ মনুৱে টিউশ্যন কৰিছে নেকি ক'বাত পৱন দাই থবলে গৈছিলে।
অ দেখিছো যোৱাগে।
উম আইমানুহতে কৱা তাতে কৰিছ হপাই
হ'ব পাই।
উ সুধিছিলে ফোন কৰি পেলাই। তাতে গৈছে নেকি?
মানকে জানো তাৰ টিউচনৰ ফিজবোৰ
এহেজাৰ কে লয় নেকি? এনে হাতখচ বুলি কিবা এটা লয় আও কনেগা হতে কৰাটোত আকৌ হেৰি সাতশকে লয় গোটেই চাবজেক্টটো কৰি দিয়ে গোটেই মাহটো।
অহ।
খতি নাই। কি এ পম্পি ল গল মা। মুনলী ক'ৰবাত টিউশ্যন কৰি আছে অ সেইয়া কৰিছে এইটো কি বাপকলি ককাহঁতৰ ছোৱালীজনী কালি সুধিছিলো। সৰুলআ উঠিলে নাই জানো?
জ্বৰ তাৰ জ্বৰ।
নাই নাই গেছ হৈছে কালি সেই হয়। পিঠা খাই, অ। উ।
তোৰ তই পিল আনিছিলি নি কিবা? হেৰিঅৰ পেট বিষৰ
অঁ পাপুৱে আনিছিলে।
এইবাৰ দিবি মোক তাক আনিবলৈ নকও আকৌ পইছা আশা নাই যে আকৌ নহ'লে ধাৰ লাগিব
অ হব
তালে আনিবলৈ ক'ম ইমান আনিব নোৱাৰে লাগে নে বাঁ অঁ
অঁ অহাই ন অঁ ক
উম
উম মাছ পালে অঁ আৰু তাক কৰি আমি জাল পিটি থৈছে ন ৰাতিকৈ খাবগে দিলেহে পাই এনেই নাপাই তাত তেওঁ কাৰহঁতৰ শিকিছিলে নি
এফালে মানুহে পাইছে আছে
উম ভাল সেইফালে যে সফালে আমাৰ চুল ন পালিগ আৰু এবাৰ বো বো উম কি কৈছে
মা নিচে ন মা
নাই অহা পচল চবিলাক কৰে
ভাত কিহে খালী
উম দালি, আলু এনে
অঁ
এ মানে কিবা দেখিছো ন
হাঁ কত গৈছে
এই ইডাচিকলে গৈছিলো হ পাই
অহ
অঁ তম ব ঠিক ন
স
চ আঁতৰি আহি নোৱাৰ নেকি তই কিবা মানে ইমান। হ'ব লাগে আকৌ।
শুনিয়ে পালে ওহু।
কথা এ কলে বুজি নাপায় আকমানে। অ।
কি কবি আও।
উ
উফ।
উহু। মন্দে লাগিছে কি হয় জানো।
আমাৰ খিনি ইমান কঢ়ালো ইঘৰ সিঘৰ একদম ওচৰ আচৰি যে শুনিয়ে পাই যায় অ।
এইটো সময়তো একেবাৰে কহা নাও। নাই।
অ।